হেল্ল',
অ। হেল্ল'
হেল্ল' শুনিছা?
উম, উম।
উম, উম।
কি কৰিছা?
এনেই তোমাৰ শুই উঠি মেলি চাহ তাহ খাই ফাৰ্মৰ ফালে আহিছিলো।
অ মই তোমাক ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ।
উম। হয় নেকি? কিয় কৰা নাই তেন্তে?
তুমি এবাৰ গৈছিলা ন?
হুম হুম?
তুমি এবাৰ মিজোৰাম নে কলে গৈছিলা ন?
অ গৈছিলো মাজুলী।
তুমি তাৰ কথা মোক কোৱাচোন। কেনেকে কি যাব লাগে? অলপ বাজেট চাজেত কিমান হয়?
উ উ পৰা আমিতো বাছ চাছত গৈছি ছিলো। ন উ এজন মানুহ তোমাৰ তালে কলে ধৰি লোৱা তুমি চব খোৱা বোৱা থকা চকা মিলাই পাঁচ হেজাৰ, ছয় হেজাৰ মান লাগিব। এতিয়া শুনা মতে ট্ৰেইনৰ সুবিধাও হৈছে। গুৱাহাটীৰ পৰা ট্ৰেইন পাই বোলে। তা দি গ'লেতো আৰু সস্তাত হৈ যাব চাগে।
উম।
আমি এনেকে নগাও পৰা গৈছিলো। আমি প্ৰথম নগ গলো ঘৰৰ পৰা। নগাঁও হৈ চিলচৰ হৈ পাই আমি এনেকে গৈছিলোগে আমি তোমাৰ আইজল গলো, আইজলৰ পৰা উ লুংলে গলো। লুংলে পৰা লগৰ এটা আছিলে চোৱাংতে চোৱাংতেত গ'ল
উম।
তাত গৈ মেলি এসপ্তাহ মান থাকি মেলি ঘূৰি পকি আহিছো। ভাল, তাৰ মানুহখিনি বহুত ভাল। বহুত ঘৰৰ মানুহৰ নিচিনা ব্যৱহাৰ কৰে। উম ব্যৱহাৰ ভাল।
মই তাকে সুধিম বুলি ভাবি আছিলো। তুমিও কেনেকুৱা পালা তাত থাকি বাজেট কিমান মানে কেনেকে যাব লাগে।
ধৰি ৰাতি
তাত কে
তৰা জিলিকি থকা
উম। আৰু তাত কি-কি আছে?
তাত এক স্পট কিছুমান আছে ফুৰা পাহাৰ কিছুমান চাবলগীয়া একদম বাংলাদেশ বৰ্ডাৰ লাগি আছে। তাৰ কাষত মিজোৰামৰ তাৰপা আকৌ তোমাৰ এইখন। ম্যানমাৰ বৰ্ডাৰ লাগি আছে।
উম
তুনিশ আটা
ম নাই তমি খালাে।
ম খালো।
তোমাৰ লগোকত কোন কোন গৈছিল?
মোৰ লগত মোৰ দাদা। এটা আৰু ভাইটি এটা।
উম। তনেক ফৰি গতে গৈছিলা ন।
উম ফুৰিবলে আৰু কাম এটা আছিলে কামৰ হয়তো দুই এ আমি লাই পেলাই গৈছিলো।
কামো হ'ল ফুৰাও হ'ল ন।
উম উ দুইটাৰ পৰা হলো।
তমি বহুত জাগা ঘূৰিছা আ ন
নাই তথাপিও ইমান জেগা ঘুৰা নাই
আমিও। আহ তোমাৰ নৰ্থ ইষ্টৰ তিনিখন ষ্টেট ঘূৰা হ'ল
কি কি?
উম তোমাক চাবলৈ গ'লে তাৰমানে নিজৰখন ধৰি পেলাইতো চাৰিখনেই হয় আৰু তোমাৰ মিজোৰাম ফুৰি মিজোৰাম ফুৰিলো
মেঘালয় ফুৰিলো অৰুণাচল
অ
অসমৰতো মই হয়েই তুমিও মাজতে শ্বিলং ফুৰিবলৈ যোৱা নাছিলা জানো মেঘালয়
অ মই মাহীহঁতৰ লগত গৈছিলো।
কত ফুৰিলা।
মোৰ জেগাখিনি মই ভালকে চিনি নাপাওঁ।
অ ডাউকি চাওকি ফালক গৈছে চাগে।
হা
ডাউ কি ফালে গৈছা চাগে
অ হয় নেকি। আমি ৰাজলোম হা।
আহ কিন কোন জাগা?
কি?
কোন জেগা?
লাইট ৰুমৰ ফালে যোৱা কথা আছিল আমি নগলো।
হম কেইদিন ফুৰিলে তাত তোমালোকে?
তাত আমি এদিনেই।
উম'।
পৰা বেছি দূৰ নহয় ন?
নহয় বাৰু।
ফুৰি মেলি আহিছো মই। তাৰ পিছত মাহীহত যেনিবা তাৰ দুদিন মানৰ পিছত, আৰম্ভ। তেতিয়া মই ছিলো লৈ মেলি গ'ল, তেতিয়া বাহিৰত থাকিছে কেইদিনমান ফুৰিছে।
উম'।
এতিয়া ধুনীয়া-ধুনীয়া জেগালৈ গৈছে। খাচী হিল তেনে
অ', ৱাটাৰফলছ-ৱাটাৰফল চাইছেগে আৰু।
অ'।
উম'-উম'।
এনেই, কোৱা?
অহ?
ক
হা-হা?
হা?
অ', বুলি কৈছো, কোৱা?
এই যে ছেভেন চিষ্টাৰ যে, তাত আছে।
অ'।
ৱাটাৰফলটো।
অ'।
সেইটো চাইছা জানো?
নাই সেইটো চোৱা নাই বাৰু।
উম'।
উম'।
আমাৰ কিন্তু তাৰমানে গোটেই নৰ্থ ইষ্ট খনে পুৰা এটা-এটা ইতিহাস পাই।
উম', সেটোতো হয়। হয় বাৰু সেইটো কথা। আৰু আমাৰ গোটেই নৰ্থ ইষ্টখন সেউজীয়া পৰিৱেশ।
উম', সেইটোৱে।
এতিয়া কিমান মানুহ আমাৰ ইয়াত ফুৰিব মেলিব আহে, চাবলৈ আহে। আমাৰ জেগা, বিদেশৰ পৰাও মানুহ আহে। এতিয়া আমাৰ অসমৰ এশিঙীয়া গঁড় চাবলৈকে বহুত মানুহ আহে।
আচ্ছা্।
কাজিৰঙাৰ উদ্যানত।
উম'।
এই তোমাৰ এইটো আমাৰ যাদৱ পায়ং।
অ'।
যাদৱ পায়ঙে নিজেই যোনখন সৰু পৰা গছ ৰুই-ৰুই-ৰুই-ৰুই ব্ৰহ্মপুত্ৰৰ মাজত যোনখিনি জংঘল বনাইছে মানে আৰু। উম তাতো এতিয়া সেইখন নাম যোৰহাট আৰু মাজুলীৰ মাজৰৰ যোনখন বালিপৰীয়া জেগা মানে নদী পৰিয়া। তাতে তাতে আছে এবাৰতো তোমাৰ তাত হাতীওঁ আহিছে। এই দুদিনমান আগতে হাতী, হাতী। তাৰমানে থাকিব কাৰণে আহিছে। আৰু এক এশ। কিমান কিলোমিটাৰ দীঘল উম মানুহজনে মাক মানুহজনে এশ কিমান কিলোমিটাৰ ডাঙৰ, সেইখন জংঘল বনালে মানে যিহেতু উদ্যান হ'লগৈ সেইখন এনেকুৱা মানুহ লাগে, নহবা পৃথিৱীখনৰ পৰা সেউজীয়া পৰিৱেশটো নাইকিয়া হৈ যাব।
কাৰণ এতিয়া গুৱাহাটীত কিমান গছ কাটিছে।
তাকে আৰু সেইয় দ্বীপৰ বিলৰ চাইডৰ গোটেই গছ কাটি পেলালে।
উম সেইটো
আগতে
দিঘলী পুখুৰীৰ ছাইডৰ গছ, দীঘলী পুখুৰীৰ চাইডে গছখিনি কাটিলে।
অঁ আমাৰ এইফালে ফুৰ লাইন, আহোতে গোটেই গছ চছ কাটি ক'তি ছাহ বোলা জেগাকণ নাইকিয়া হৈ গ'ল।
উম উম। হ'ব দিয়া মই তোমালে পিছত ফোন কৰিম।
উম উম।